হেল্ল'।
অ শুনিছ নহয়?
অ মই শুনি আছো। তুমি শুনিছানে?
শুনিছো শুনিছো।
কি কৰি আছা?
আছো এতিয়া শুম আৰু অলপ পিছত আৰু আধা ঘন্টা পিছত।
হয় নিকি? ভাত
উম, ভাত-পানী খালো বাৰু।
হয় নিকি অ।
অজি গাটো ভাল লগা নাই ৰ'বা এতিয়া।
হয় নিকি?
হয়। অলপ কেনবা লাগি আছে আজি তোমাৰ গাটো ইমান ভাল লগা নাই। তোমাৰ বাকি
বাকী মোৰ ঠিকেই আছে বাৰু। অলপ ঘৰতে আছিলো।
উম।
অ কোৱা আৰু।
কোৱা মানে এতিয়া মই তোমাৰ ক'তো ফুৰিব নাযোৱা নেকি আজি আজি বা কালি যোৱা কালি? আ যোৱাকালি মানে অহা কালি ক'ৰবাত যাবা নিকি ফুৰিব?
উম যাওঁ বুলি ভাবিছো শ্বিলং।
শ্বিলং যাবা নেকি? শ্বিলং প্লেন বনাইছোঁ ৰবা, আমিও বনাইছোঁ।
হয় নেকি। কেতিয়া যাবা তোমালোকে
এ যামেই এইকেইদিনৰ ভিতৰত যাম তোমাৰ ধৰা তোমাৰ বিশ তাৰিখৰ আগত যাম আৰু
হয় নেকি।
উম।
বিশ তাৰিখৰ আগত।
উম, যাম।
ক'ত ফেমিলিৰ লগত নে?
কি কৈছা।
ফেমিলি লগত নে।
ফেমিলি নহয়, লগৰ লগত যাম। হেল্ল'
শুনি আছানে?
অ' শুনিছোঁ তুমি।
মই শুনি আছোঁ বাৰু। লগৰ লগত যাবা নেকি?
অ' লগৰ লগত যাম।
মানেকি কেইজন ফ্ৰেইনণ্ড মিলিকে যাবা।
এ চাৰিজন মান যাম আমি এখন গাড়ী বুক কৰিম তোমাৰ তাৰ পিছত। তেনেকে যাম।
গাড়ী বুক কৰিকে যাবা, আমাৰ গাড়ী লৈকে যাম বুলি ভাবিছোঁ।
গাড়ী লৈ যাম, মানে গুৱাহাটীৰ পৰা খানা পাৰাৰ পৰা গাড়ী লৈ যাম তোমাৰ।
অ' মই ভাবিছোঁ ঘৰৰে গাড়ী লৈ যাম বুলি।
এই ঘৰৰ গাড়ী নিনিওঁ।
মই লৈ যাম।
কাৰখন। তহনত নেকি। তুমি যাবা কালি
অ' মই যাম আ মোৰ লগত মোৰ লগ আৰু তাৰ তাৰ লগৰীয়া এজনী মোৰ লগৰীয়া এজনী চাৰিজন যাম আৰু
মানে কোন জাগাত যাবা তোমালোকে শ্বিলংত।
চাওঁ কোন কোন জেগা হয়, কোন কোন যাম? অন্তৰুম লেক যাম। তাৰপিছত আৰু ঘূৰিম বহুত জোগা ঘূৰিম মেঘালয়তো বহুত জাগা ঘূৰা লৈকে বেছি বৰষুণ দিলে কেনচেল কৰিম আৰু।
অ'অ'। তুমি যাম তপা তুমি এবিতে যাম এই এইকেইদিনৰ ভিতৰতে যাম আমি।
ঞহয় নেকি?
আমি চেৰাপুঞ্জীৰ আগত যাম বাৰু।
অহ' চেভেনচিষ্টাৰ ৱাটাৰ ফলো চাব যাম।
চাওঁ বাৰু ক'ত যাওঁ তেনেকে, এদিন থাকিম আমি।
তুমি এদিন থাকিবা।
উম, থাকিম তাত।
অ' আমি তেনেকা ভাবিছোঁ।
উম। আমি এদিন থাকিম, তাত ঘুৰিম, ফুৰিম, খাম, ল'ম, তেনেকে। হোটেল বুক কৰিম।
অ'। আ, মই তেনেকুৱাই ভাবিছোঁ, এদিন থাকিম। তাতে ৰিজৰ্ট চিজৰ্টত আৰু নেক্সট ডে আকৌ আহি যাম। নেক্সট তে ফুৰিম তে ৰাতি আহি যাম।
অ'। খৰচ হ'ব অলপ, যাব পইচা পাতি।
সেইটোৱেতো যাব বাৰু।
কিমান মান ধৰি, কিমান মান ধৰিছা বাজেট?
বাজেট এনে ফিফটিন থাউজেণ্ড মান ধৰিছোঁ আৰু।
পাঁচ হাজাৰ।
ফিফটিন, পন্ধৰ হাজাৰ মান ধৰিছোঁ।
একজনৰ? এই ইমান নাযায়।
যাওঁ বাৰু গৰা খৰচ, এক্সট্ৰা খৰচ, কিবা কিবি বজাৰো কৰিম না। কিবা কিবি লোৱা হ'ব, তেনেকুৱাকে।
আমিতো পাঁচ হাজাৰ মান ধৰিছোঁ একজনত, পাঁচ ছয় হাজাৰ মান।
এই নুকুলাব নেকি।
হু?
মোক ওলাব নেকি।
তেনেকুৱা কিয় লিখি দিছে, তেনেকুৱা
গাড়ী বুক কৰি যাবা আৰু পাঁচ হাজাৰ মানত নহ'ব নেকি।
হ'ব হ'ব কিয় নহ'ব, হ'ব।
গাড়ী বুক কৰাই ল'ব, ল'ব নেকি তোমাৰ।
এই বেছি নলয় তেনেকি। চাৰি পাঁচ হাজাৰ কিয় ল'ব, খানাপাৰাৰপৰা বেছি নলয় নহয়।
অ' কিমান বা লয় মই গম নাপাওঁ বাৰু, তেনেকুৱা গাড়ী বুক কৰিছোঁ এনে।
বাৰ বাৰ বৰ বেছি দুই হাজাৰ টকা ল'ব, দুই হাজাৰ পঁচিশ মান ল'ব।
এনে টমটম গলেতো তোমাৰ তিনি, চাৰিশ লয় এজন
উম, উ। হৈ যাব, পাঁচ হাজাৰ মানত হৈ যাব, বেছি নালাগে, মচালো
উম।
তাতপৰ বেছি নালাগে। পালোঁ উ।
অ'। চাবা বাৰু কিমান খৰচ হয় অলপ পইচা লৈ যাবা, শেষ হৈ গলে আকৌ দিগদাৰ হ'ব না।
উম, উম, উম।
মোৰ এটা ফ্ৰেণ্ড তোমাৰ ছিকিম গৈছে।
উম।
এতিয়া ছিকিমত পইচা নাই বোলে, মই আজি দুই হেজাৰ পঠাই দিলোঁ।
হয় নেকি?
উম, কৈ আছে উ উম, লগে হয় মই আহিকে দিম, মই এতিয়া পিছত ফাঁচি গ'লোঁ, অলপ পইচা পঠাই দিল মানে।
উম, উ।
পিছে দুই হেজাৰ মান পঠাই দিলোঁ। বাজেটটো কম হ'ল বুলি কৈ আছিলে।
ছিকিমতটো লাগে ছিকিমত বহু পইচা লাগে।
হয়নি?
উম চিকিমত দূৰ আছে তোমাৰ। কিন্তু অলপ তাত মানে অলপ জাৰ্ণিটো অলপ দূৰ আছে তাত খৰচটো বেছি হৈছে।
খৰচটো বছি আছে হয় ঠিকে ক'লা।
উম ছিকিমৰ ক'ত গৈছে গেংটক গৈছে কিজানি?
ছিকিম গম নাপাওঁ ক'ত ক'ত গৈছে। মই সোধা নাই বাৰু। আৰু ইয়াতে ঘূৰিব থকা ঘূৰি থকা মানুহক কি সুধিম ঘোৰো বুলি ক'লে ছিকিম গৈছা নে তুমি?
নাই যোৱা ৰ'বা ছিকিম যোৱা নাই।
অৰুণাচল?
অৰুণাচলত যোৱা নাই।
অৰুণাচলটো মই বাইক লৈকে গৈছিলো।
হয় নিকি?
উম চ'ল ৰাইডিং কৰি।
অ অ অ।
ভাল লাগে জেগাটো।
মই যোৱা নাই ৰ'বা অৰুণাচল, ছিকিম তেনেকে যোৱা নাই।
চ'ল ৰাইডিং কৰি ভাল লাগে মোৰ।
চ'ল ৰাইডিং?
অ চ'ল।
মানে চ'ল ৰাইডিং মানে কেনেকুৱা?
অকলে অকলে যোৱা।
অ অ অ অকলে যোৱা?
হয়।
উম ভালেই লাগে তাৰমানে।
ভাল লাগে মানে বহুত ভাল লাগে।
অ। আৰু ক'ত গৈছা মানে নৰ্থ ইষ্টৰ মণিপুৰ গৈছা নি?
মণিপুৰ যোৱা নাই।
মণিপুৰতো মণিপুৰ আৰু মিজোৰামত ভাল জাগা আছে কিন্তু।
উম।
চব লগা জেগা আছে।
চাওঁ বাৰু পিছত যোৱা হয় যদি যাম আৰু।
উম উম।
তাৰপিছত তোমাৰ মণিপুৰত এনে চাব লগা কি আছে?
মণিপুৰত আছে তাত পাহাৰবিলাকত তাৰে তোমাৰ শ্বিলঙৰ দৰে তেনেকুৱা আছে। চাব লগা জেগা আছে। কিছুমান ভাল ভাল জোগা আছে কিন্তু তোমাৰ মণিপুৰত যাই পোৱা নাই নে দেখিছো। তোমাৰ ইউটিউবত দেখিছো তেনেকে চাব লগা জেগা।
হয় হয়। মানে তোমাৰ এনে ফৰেইন কাণ্ট্ৰি ক'ৰবাত যাবলে মন আছে নিকি?
অ ফৰেইন কান্ট্ৰী কিয় মনত এইবিলাক হেৰি ফৰেইন কাণ্ট্ৰি যাব ইচ্ছা আছে।
ক'ত?
মালদ্বীপ যাব ইচ্ছা আছে তোমাৰ তাৰে পিছত ভিয়েটনাম নাম যাব ইচ্ছা আছে ওচৰৰ আৰু।
ভিয়েটনাম?
ভিয়েটনাম মালদ্বীপ।
ভিয়েতনাম তো মোৰো যাব অ', বিশ্যা আছে।
উম, ওচৰৰ এইকেইটা ঠাইত যাবৰ ইচ্ছা আছে।
ভিয়েট নামটো চবেই যাব বিচাৰে কিয় কোৱাচোন?
কিয় বা? কিয় বা তোমাৰ মানে হেৰি কাৰণে নেকি ন তোমাৰ
হা কি কলা?
ছ' ভিয়েটনামটো তোমাৰ অলপ ভাল জেগা মানে ইণ্ডিপেণ্ডেণ্ট টাইপৰ।
অ', অ'।
তাৰ নেচাৰেল বহুত নেচাৰটো বহুত ভাল।
তাৰপিছত তোমাৰ খৰচো কম হয় ভিজা চিজা নালাগে তোমাৰ। তেনেকুৱা কম খৰচতে হয়।
ইণ্ডিপেণ্ডেণ্ট ইণ্ডিপেণ্ডেণ্ট এইটো বুলি কয় তাক।
তোমাৰ পঞ্চাছ হাজাৰ মান থৈ যায় ভিয়েটনাম।
উম। ভিয়েটনামক ইণ্ডিপেণ্ডেণ আ তোমাৰ সেইটো কয় আজাদী ৰাষ্ট্ৰ বুলি জানা যায়।
অ', হয়। বেছি খৰচ নাযায় আৰু তোমাৰ তেনেকে তোমাৰ তেনেকে। ঠিক আছে দিয়া, ৰাখিছোঁ আজি ভালে লাগিল তোমাৰ লগত কথা পাতি।
দিয়া দিয়া ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগি দিয়া।